হেল্ল'।
অ', হেল্লো।
হেল্ল'। হয়, শুনা পাইছে? শুনা পাইছে নে? হেল্ল'।
কি কৰি আছে এতিয়া হয়, তুমি শুনা পাইছোঁ।
অ', ম মই এতিয়া এনে বহি আছিলো।
হয় -হয় অ', মই আমাৰ ইপিনে বৰষুণ দিছে ৰ'বা তাকে মই বৰষুণ চাই আছো ৰবা অলপ।
অ', হ হহঃ আহ ৰ দি দিনটো কেনেকে জীৱনটো কেনেকে পাৰ কৰিছা?
আমি জীৱন টো মানে পঢ়া মানে আপোনাৰ তবাচা বা আপোনাৰ ক্ৰিকেট খেলা এনেকে পাৰিছো আৰু।
অ, ঠিকেই ভাল কথা কা আৰু তেনেকে পাৰ কৰিব লাগিব ন? শুনি আছো শুনি আছো।
অ অ।
অ অহ। এনে তোমাৰ ৰাতিপুৱা শুই উঠি উম ধৰা এ ৰাতিপুৱা বা শুই উঠি প্ৰথম কি কৰা যেনিবা চাহ তো চাহ জলপান কেনেকে আৰম্ভ হয় দিনটো?
অ মই ৰাতিপুৱা পোনপ্ৰথমে উঠোঁ, উঠি কিনে এপাক খোজ কাঢ়ি তাৰপিছত তাৰ পৰা আহি কিনে এ লালচাহ একাপ খাওঁ, গৰম পানী খাওঁ তাৰপিছত আপোনাৰ মানে অলপ ব্যায়াম কৰিবলৈ চৰ্চা কৰো অলপ তাৰপিছত মই এতিয়া তোমাৰে শিক্ষাৰ্থী নহয় যোৱা বছৰলৈকে শিক্ষাৰ্থী আছিলো ত কলেজত গৈছিলো, বিশ্ববিদ্যালয়ত গৈছিলো। আজিকালি বাৰু সকাহ থাকিলে কামত যাওঁ আৰু হয়। বা কাম নাথাকিলে অলপ ঘৰতে মানে কিবা একজামৰ কাৰণে পঢ়ো আৰু চৰকাৰী একজামৰ কাৰণে।
হয় হয়, হয় হয় ত তেনেকে আ আ
হয় হয়। ৰাতিপুৱা সময়খিনি আ
মই আহ মই ৰাতিপুৱা শুই উঠি পিনি মইও তেনেকে আম অলপ শুই উঠি পিনি এক্সাৰচাইজ নিজৰ গাটো অলপ এক্সাৰচাইজ কৰোঁ, গাটো ফ্ৰী কৰিবৰ কাৰণে তাৰ পাছত হাত - মুখ ধুই মেলি ফ্ৰেচ আপ হৈ মেলি মোৰ ফাৰ্মিং আছে, মই ফাৰ্মিঙত সোমাও। ফাৰ্মিঙত মোৰ গাহৰি ফাৰ্ম আছে। ত গাহৰি গঢ়ালগীলা চফা - তফা কৰো তাৰ পৰা গাহৰি কেইটাৰ কাৰনে দানা প্ৰস্তুত কৰো। তাৰপিছত সেইটো কৰি উঠি পিনি আ আহ অলপ ৰেষ্ট লৈ গা পা ধুই আকৌ ভাতটো খাওঁ এ ৰাতিপুৱা আষাৰ
তাৰপিছত হেল্ল'? হেল্ল? হেল্ল'? হেল্ল? হেল্ল'? হয় হয় তাৰপিছত?
হেল্ল'?
হয় হয় শুনি আছো কওক?
হয় অহ অ তেনেকুৱা আৰু আপোনাৰ এনে ধৰক আহ আ কি কি কৰি ভাল পায় আপোনাৰ সেইবোৰৰ বাহিৰেও আপুনি আৰু বেলেগ কি কি কাম কৰে?
এ মই আজৰি সময়ত কেতিয়াবা গান চান গান ৰিহাৰছ কৰোঁ অলপ গানৰ মানে অনুশীলন কৰোঁ আৰু। আৰু লগতে কেতিয়াবা মই অলপ ক্ৰিকেট খেলিব যাওঁ বন্ধুবোৰৰ লগত। অলপ মনটো ভাল লগাবৰ কাৰণে আৰু সন্ধিয়া সময়খিনি মই অলপমান ডবা হয়, খো খেল মই বহুত ভাল পাওঁ।
হয় হয় হয় ধুনীয়া ধুনীয়া তেনেকে এ পৰিশ্ৰম কৰি থাকিলে নিজৰ শৰীৰটোও ভাল হৈ থাকে হয় নে নহহয় আৰু অলপ তেনেকে লগ সমনাৰ লগতো এনেকে ওলাই যাব লাগে কেতিয়াবা হয়নেে নহয়
হয় হয়
আহ আৰু পৰিয়ালৰ লগতো সময় কটাব লাগে এতিয়াতো বন্ধৰ দিন আহ এতিয়া দৈনন্দিন অলপ আহ জীৱনটো অলপ সলনি কৰিব লাগিব হয়নে নহয়
একদম ঠিক আছে আপনি
আৰু সেইবোৰৰ বাহিৰে আপোনাৰ এনে কিবা হবি এনেকুৱা আছে নেকি যে কিবা কৰি ভাল পায় তেনেকুৱা এ কিছুমানে দৌৰে এ কিতাপ পঢ়ি পঢ়ি ভাল পায় ধৰক
হয় হয় অ মই কেতিয়াবা আপোনাৰ উপন্যাস পঢ়ো বাৰু কেতিয়াবা নলিনী বালা দেৱীৰ উপন্যাস বা আমাৰ মামণি ৰয়চম গোস্বামীৰ উপন্যাস পঢ়ো আৰু লগতে মই বেছি বেছি সময়খিনি মই সংগীতৰ মাজতে আৰু সংগীত গান চান শিকো অলপ